হেল্ল'?
হয়, কওঁকচোন।
হেল্ল'?
হেল্ল'? শুনিছা নে?
হয়, কওঁকচোন।
হয় - হয়, বাৰু। আপোনাৰ নাম্বাৰটো মোক মোৰ বন্ধু এজনে দিলে।
হয়।
হয়, আপুনি এই মাছৰ কাৰণে কিবা অ'- মোক ক'বলৈ দিছ নেকি মোৰ বন্ধু এজনক?
হয় - হয়, মই আপোনাৰ মাছৰ কাৰণে ক'ব দিছিলোঁ। মানে মোৰ, মই মানে মাছ বিক্ৰী কৰোঁ। বজাৰতেই মোৰ হেৰি আছে। আপুনি আপোনাৰ ফিছাৰী আছে নেকি বাৰু?
হয় - হয় - হয়?
অ' আপুনি অ' আপোনাৰ ফিছাৰিছটোত কি - কি মাছ আছে বাৰু?
হয়, আপুনি আমাৰ ইয়াতে বাৰু বিচৰা ধৰণৰ বাৰু সকলোৱে পাব। তেওঁ মই এবাৰ কৈ দিছোঁ। আপোনাৰ এতিয়া কুহি আপোনাৰ কুঁহি মাছটো মই দিছোঁ। কুঁহি- কুঁহি মাছ পাব, আপুনি বৰালি পাব আৰু আপোনাৰ উহ যে যিটো আপোনাৰ ডাঙৰ ধৰ আপোনাৰ লোকেল মাছ সকলো ধৰণৰ সকলোৱে পাব বাৰু আপুনি বিচৰা
হয় হয় আৰু আপোনাৰ অ'- উম ডাঙৰ মাছ আছেনে? নে এই মাছবিলাক সৰু- মানে সৰু - সৰু হৈ আছে নেকি মাছবিলাক?
নাই - নাই। আপুনি সৰু ডাঙৰ মানে সকলোবোৰে পাব। আপোনাৰ ধৰ অ' পাঁচ কেজি ওজনৰ পৰা আপোনাৰ যিবোৰ সৰু মাছ মানে পাঁচ কেজি ওজনৰ মাছো পাব আপোনাৰ আৰু সৰু মাছটো মানে সকলো ধৰণৰ মাছেই আমাৰ ইয়াত পাব।
হয় - হয়। আপোনাৰ ফিছাৰীটো কিমান ডাঙৰ বাৰু? মানে কিমান বিঘা মাটিত আছে?
আমাৰ ফিছাৰিটো আপোনাৰ তিনি বিঘা মাটিত আছে।
হয় - হয়, ভালেমান ডাঙৰ ফিছাৰীটো, হয়নে?
হয় - হয়, আমাৰ ভালেখিনিয়ে বাৰু। আপোনাৰ তাতে উ অ' গোটেইখিনিয়ে পাব আৰু। ডাঙৰো- আৰু আমি ইয়াতে সকলো ধৰণৰ মাছেই দি আছোঁ। তোৰ আপোনালোকে এতিয়া মানে ধৰক একে এনেকা নহয় যে একে অকণমান ডাঙৰ অলপ মানে তাত অকল ডাঙৰ মাছেই পাব সৰু মাছো পাব আৰু আজিকালি যিটো আপোনাৰ সৰু সৰু মাছ আপোনাৰ পুঠি চুঠি এইবোৰ
হয় হয় আপোনাৰ আপোনাৰ এনেকুৱা ফিচাৰী আৰু কেইটামান আছে আছে বাৰু
এনেকুৱা ফিচাৰী মোৰ ঘৰত দুটা আছে আৰু মই মানে আপোনাৰ তিনিআলিৰ ইফালে মাটি আছে মোৰ তাত আপোনাৰ তিনিটা আছে মানে মুঠ আপোনাৰ পাঁচটা আছে
হয় হয় আপোনাৰ কিমান দিনৰ আগতে আপুনি পোনা দিছিল বাৰু
হয় মই আপোনাৰ আজি পাঁচ ছমাহ মান হৈছে বাৰু দিয়া
আপুনি মোক অহ উম মাছ অলপমান মানে মোক লাগিছিলে বজাৰৰ বজাৰৰ বাবে
হয় হয় নিশ্চয় বাৰু আপুনি পাব হয় আপোনিএতিয়া আপোনাৰ কুহি মাছ পাব বৰালি পাব পাভ আছে
অঁহ ৰৌ মাছ আৰু হেৰি হয় হয়
হয় হয় পাব পাব আপুনি সকলো হয় পাব পাব আপুনি কচ মাছো পাব আমাৰ ইয়াতে মানে আপোনাক মই ধৰ কচ মাছটো মানে হয় পাব চিতলো পাব কচ পাব মানে মই আপোনাক এইখিনি কথা কিয় কৈছো কাৰণ আমাৰ ইয়াৰ পৰা বেছিভাগ আপোনাৰ ৰৌ বৰালি আৰু কুহিতো মানে আপোনাৰ বেছি নিয়া হয়‌ কাৰণ মাছ খায় মানে যথেষ্ট মানুহে ভাল আকৌ মানে ৰৌ মাছ টো মানে ধৰক মই মানে এইকাৰণে এইখিনি কথা আপোনাক কোৱা নাই বাৰু আপুনি সেই সেইবোৰো পাব আপুনি কচ মাছতো পাব আকৌ চিতল মাছতো পাব আৰু মানে চিতল মাছটো আপোনাৰ অকনমান নিবলে মানে মানুহে মানে নিয়ে যথেষ্ট খিনি মানুহে নিয়ে মানে আপোনাৰ দামটো বেছি হয় যে চিতল মাছৰ
হয় হয় আপোনাৰ চিতল মাছতটো চিতল মাছৰ কেজি কিমান মান কিমান ডাঙৰ হৈছে বাৰু মাছবিলাক
হয় আমাৰ চিতল মাছ আপোনাৰ মই চিতল মাছ ডাঙৰো আছে সৰু আছে মই আপোনাৰ মই পাঁচদিনৰ আগত আকৌ পোনা দিছিলো চিতল মাছৰ এতিয়া আপোনাৰ চিতল মাছ আপুনি চাৰি পাঁচ কেজি ওজনৰ পাব আপোনাৰ ছয় কেজি ওজনৰো আছে
আৰু আপোনাৰ এইটো ব্যৱসায়টো কৰা কিমান বছৰ হ'ল
হয় মোৰতো আপোনাৰ এইটো ব্যৱসায় কৰা আজি আঠ ন বছৰ বেছি হৈছে মই সেইটো। ব্যৱসায় কৰিয়ে চলি আছো।
হয় আপোনাৰ ইনকাম কিমান মান হয় মান্থল মাহিলী
হয় আকৌ মোৰ আপোনাৰ মাহত আপোনাৰ গোটেই কেইটা উম গোটেই কেইটা তাৰে মিলাই আপোনাৰ চাৰি লাখ টকা হয়
আপোনাৰ কৰ্মচাৰী আছেনে
হয় হয় মোৰ যথেষ্টখিনিয়ে কৰ্মচাৰী আছে মানে মই অকলে অলপ মিলাবলৈ অসুবিধা হয় মোৰ এটা ফিচাৰীত আপোনাৰ বাৰ জনকে আছে
হয় হয় আপোনাৰ ফিচাৰীটোত কিমান কিমান মান মানে হেৰি দিয়ে দানা দিয়ে মাছবোৰক
দানা আপোনাৰ উম এটা ফিচাৰীত আমি চাৰি পাঁচ কেজি দিওঁ
আপোনালোকৰ মানে ফিচাৰিত গোটেই কেইটা ফিচাৰিত বেলেগ বেলেগ মাছ আছে নে নে এনে গোটেইখিনি মানে সকলো ধৰণৰ এ।
মানে আপোনাৰ হয় হয়। মই বুজিছো বাৰু মানে আপোনাৰ এটা ফিচাৰীতে মই আপোনাৰ কুঁহি আৰু ব। বৰালি মাছ টো মই অকল এটা ফিচাৰীতে থৈছোঁ সেইটো আপোনাৰ বেছি বিচৰা হয় কাৰণে বাকী। কি বিলাকত মানে আপুনি সকলো ধৰনৰে পাব।
হয় মোক আপুনি কুঁহি মাছ আৰু চিতল আৰু হেৰি লাগিছিলে।
হয়। হয় হয় আপুনি হয় হয় আপোনাক চিতল মাছ কিমান মান লাগিব এনে এবাৰ। জনাই দিয়কচোন।
আপোনাৰ তাত কিমান কিমান দিছে চিতল মাছৰ মানে কিমানখিনি আছে এতিয়া।
চিতল মাছটো। আপোনাৰ চিতল মাছ মোৰ যথেষ্টখিনিয়ে হ'ল বাৰু। উম এনে আপোনাৰ হয় হয়। হিচাপ মানে এতিয়া মানে কি মই অলপ দিন হৈছে আপোনাৰ মানে মাছখিনি আমি। উঠোৱা হোৱা নাই মানে আমাৰ অৰ্ডাৰ এটা আছে ডাঙৰ। হয় শুনিছে নে।
হয় হয় শুনি আছোঁ কওকচোন।
ত সেইটো কাৰণে মানে উঠা হোৱা নাই এনে আপুনি এনে আপোনাৰ কিমান মান লাগে আপুনি মোক।
মোকতো মোকতো ভালেমানেই লাগিছিলে দছ।
হয় হয় হয় হয় পাই যাব পাই যাব আমাৰ তাতকে বেছি। বেছিয়ে আছে বাৰু আপোনাৰ গোটেই কেইটাতে ধৰ দিয়া আছে ন মাছ।
নহয় নহয় এটা এটা হেৰিয় দহ পোন্ধৰ বা বি ত্ৰিশটামান লাগিছিলে আৰু।
হয় হয় হয় আপুনি পাই যাব পাই যাব পাই যাব।
কেতিয়া মানে দিব পাৰিব আপুনি মাছ খিনি।
আপু। হয় মইতো আপোনাৰ আপোনাক যদি লাগে তেনেহলে মই আপোনাৰ। বস্তুখিনি। উম কাইলে মানেতো আপোনাৰ এ মাছ্টো ত উঠাব লাগিব ধৰক। আপোনাৰ হিচাপ চিচাপ কৰি। আপুনি কাইলৈ সন্ধিয়া মানে লৈ যাবহি।
হয় কাইলৈ সন্ধিয়া মানে ন আপুনি। বাহু মাছবোৰত কিমানকৈ দিছে পইচা।
হয় কি হয় কি কলে।
আপুনি বাহু মাছসমূহত মানে কিমান দাম মদ বিক্ৰী কৰে।
হয় আপোনাৰ বাহু মাছ মই। কেজি আপোনাৰ মই চাৰিশ পঞ্চাশ টকাকে দি আছো।
হয় আৰু বাকীবোৰত।
বাকী আপোনাৰ চিতল মাছ কেজি আপোনাৰ সাতশ টকা।
হয় হয়।
বাকী আপোনাৰ কুঁহি কুহি। হয় আপুনি হয় হয় হয়। বুজিছ আপুনি গোটেইখিনি মিলাই ধৰি লওঁক। আপোনাক এ এনে আপোনাক কিমান মান ধৰ আপুনি হেৰি কিমান মান চিতল মাছ কিমান। লাগিব বুলি কলে।
ত্ৰিছ চল্লিছটামান লাগিব মোক।
হয় কিমান কেজি ওজনৰ এক কেজি ওজনৰ নে আপোনাৰ বেছি।
এক কেজিতকৈ বেছি হ'লেও কথা নাই বাৰু।
হয় বাৰু অ তেনেহলে মই আপোনাক চিতল মাছ গোটই কেইটা, এটাৰ আপোনাৰ দেৰ কেজি থাকে মই আপোনাক তেনেকুৱা ত্ৰিশ চল্লিশটা আপুনি ত্ৰিশ চল্লিশটা বুলি ক'লে ন?
হয়।
হয় মই তেনেকে দি দিম। বাৰু এটা এতিয়াতো মই আপোনাক এনেকে মুখত আপোনাৰ হিচাপটো উলিয়াবলৈ অলপ অসুবিধা হৈছে। কাৰণ যিহেতু বস্তু আপুনি ধৰ আপুনি মাছ বেছিকে ল'ম বুলি কৈছে আপুনি মোক এটা কাম কৰিব আপোনাক কিমান কি লাগে এখন লিষ্ট বনাই মোক পঠাই দিব।
হয় হয় আপোনাৰ মই আপুনি ঘৰত আহি পেলাই মানে দি থৈ যাব নে মোক মই যাম?
নাই নাই আপুনি আহিব লাগিব আমি এতিয়ালেকে ঘৰত দিয়াতো মানে আমি এতিয়ালৈকে কৰা নাই। আমি মানে ঘৰত দিবলৈ হ'লে আমাৰ অলপ মানে মানে আমাৰ অলপ নহয় বহুত খিনি আমাৰ অসুবিধা হয়, কাৰণ আমাৰ পাঁচটাকে ফিচাৰী আছে তাতো মানে মানুহ লাগে। এতিয়া যদি আধা খিনি মানুহ তাত তেনেকে গুচি কৰি যায় অলপ ধৰক অসুবিধা হয় ন।
আপোনাৰ হয় আপোনাৰ এই এই মানে ব্যৱসায়টো কোনখিনি কোনখিনি জেগাত আপুনি কৰি আছে?
হয় আপোনাৰ তিনিআলিটো তিনিআলিটো যিটো আপোনাৰ বাওঁ ফালৰ সেইটো যে
হয়।
গলিটো দি সোমাই আহিলে আপুনি তাতে এখন আ চাইন বৰ্ডে পাব সেইখিনিতে বাৰু। মই তাতে চাইন বৰ্ড দিয়া আছে আপুনি সেই সেইফালেদি সোমাই আহিলে আপুনি পাব আমাক। আৰু এটা কথা সুধো বাৰু অ হয় হয় কওঁক। কওঁক কওঁক।
আপোনাৰ ফিচাৰীটোত কিমানমান গোটেইকেইটা ফিচাৰীত কিমান মানুহ মানে কৰ্মচাৰী আছে আপোনাৰ?
হয় আপোনাৰ মোৰ গোটেই কেইটা ফিচাৰীত আপোনাৰ মানে মোৰ এটা ফিচাৰীত আমি বাৰ জনকে আছে।
হয় হয়।
হয় বাৰজনকে মই গোটেইকেইটা ফিচাৰীতেই মই বাৰজনকে ৰাখিছো ধৰক।
হয়, আপোনাৰ এইটো ব্যৱসায়ৰ বাহিৰে বেলেগ কিবা আছেনে ব্যৱসায়?
হয় নাই নাই বাৰু মোৰ বেলেগ ব্যৱসায় নাই, কাৰণ মই এইটোৰ পৰা মানে একেবাৰে সময় পোৱা নহয়েই কাৰণ আমাৰ সদায় মানে আপোনাৰ অৰ্ডাৰ থাকে?
অকলেই চম্ভালিলে নে নাই আপোনাৰ কোনোবা বেলেগ আৰু মেনেজাৰ আছে?
নাই নাই মই অকলে চম্ভালি আছো বাৰু এতিয়া। মই লাহেকে এইটো মানে মই মেনেজাৰ এনেকে ৰাখিম ভাবিছো কাৰণ মোৰ মানে বহুত খিনি কষ্ট হৈ হৈ আছে। এনে আপুনিতো ধৰক দোকান দি আছে
হয় হয়।
হয় হয়, আপোনাৰ এনে দোকানখনৰ পৰা কিমান মান লাভ হৈ আছে? ধৰক মাহত।
মাহত আপোনাৰ মোৰ ষাঠি, সত্তৰমান লাভ হয়।
হয় হয় বাৰু ষাঠি সত্তৰ ন? তেনে আপুনি যদি বিচাৰে
হয়।
হেল্ল'।
হয়, শুনি আছোঁ, কওকচোন।
হয়, আপুনি যদি বিচাৰে তেনেহ'লে আমাৰ আহ ব্যৱসায়টোৰ লগত জড়িত হ'ব বিচাৰিব নেকি?
পাৰিম আপুনি অম কেনেকুৱা ধৰণৰ মানে আপুনি কাম দিব বিচাৰিব মোক?
হয় মানে আপোনাৰ মোৰ যিটো মানে মই আপোনাকটো কলোৱে ন মোৰ অলপ কষ্ট হয় এইবোৰ চাবলে ধৰ যিহেতু ত' আপোনাৰ অভিজ্ঞতা আছে বহুতখিনি ইয়াৰ ওপৰত ত' সেই এইটো হিচাপত মানে আপুনি যদি মানে ধৰক মেনেজাৰৰ যদি সি কামটো যদি মোক কৰি দিয়ে ধৰক মোৰ তলত থাকি, কাৰণ মোৰ এতিয়া মানে হয় মই অলপ দিনৰ কাৰণে মানে বিদেশ যোৱাৰ মানে অলপ প্ৰস্তুতি চলি আছে মোৰ বিশেষ কামত
হয়
হয়, আ মানে মই কমেও আপোনাৰ দুমাহ মান নাহিম চাগে ত আপুনি যদি তেতিয়া, মানে এনেকে নহয় যে আপুনি দুমাহৰ কাৰণে আহিব লাগে ধৰক আপুনি যিমান যিমান দিন থাকিব বিচাৰে আপুনি থাকিব পাৰে আমাৰ ইয়াৰ লগত জড়িত হ'ব পাৰে আপুনি পাৰিলে আপোনাৰ দোকানখনো আমাৰ ইয়াৰ লগতে ধৰক যদি হেৰি কৰিব বিচাৰে
হয় হয় মই আপোনাক বাৰু জনাম মই হয় হয়, মই আপোনাক জনাম বাৰু এতিয়া বৰ্তমান মই অলপ ব্যস্ত ব্যস্ত আছোঁ মই আপোনাক কাইলৈ জনাই দিম।
হয় হয় হয় হয় নিশ্চয় নিশ্চয় হয়।